হেল্ল'।
আহ কোৱা কি কৰি আছা।
এ এনেই বিচনাতে পৰি আছোঁ।
অ মইও এই অলপমান বাগৰিছোহি।
মই যে আজি ইমান মানে ইমান গাল ভাত খালোঁ পেটটো কিবা কিবা লাগিছে এতিয়া।
আহ কেতিয়াবা মানে হ'ম আহ কেতিয়াবা খাও হয় দিয়া কেতিয়াবা মানে মন যায় আকৌ দেই উম।
মোৰ আচলতে খাবলৈ মন নাছিলে জোৰ কৰি পেলাই খাই দিলো বেছিকে হয় খাইয়ে দিলো মই মানে। কিবা লাগিছে এতিয়া। উশাহ নোপোৱা নিচিনা লাগি গৈছে।
এই তেনেকে হ'লে হেৰি কৰিবাচোন নেমু অলপমান নেমু এ নিমখৰ লগত নাইবা ক'লা নিমখৰ দিবাচোন।
অ তুমি ঠিকে কৈছানে নেমু খাব লাগিব এতিয়া।
উম তেতিয়া তোমাৰ ভাল লাগি যায়, উম মইতো নেমু খুব খাও মই নেমু মোৰ নহলে ভাত খাবে নোৱাৰোঁ।
নেমু আচলতে ভালো ন? ভিটামিন চি টোত আছেই।
অৱশ্যে মই ভাল পাওঁ আৰু মানে নেমুটোয়ে মানে বস্তু শুকোৱাতহে ভাল কৰে।
সেয়া হয় আৰু কৈয়ে নহয় সপ্ত তাহত স মানে সপ্ত ধাতুটো তিতা, টেঙা, কেঁহা, জ্বলা, মিঠা সকলো খাব লাগে বুলি সপ্ত সপ্ত ধাতু নহয় জানো মোক মোৰ সপ্ত ধা কি আছিলে চাগে ন? এনে কচোন অলপমান তিতা টেঙা, কেঁহা, জ্বলা, মিঠা আৰু এটা? কেহা, অ ', লুনিয়া অহ ', ঠিকে সপ্তাহতুটো হয়।
উম-উম, খাওঁ মই তিতা খাই আকৌ খুব ভাল পাওঁ। ফুল তিতা যে তাতে,
তই ধাতো নে সপ্ত ধাতো অ', মই ইমান কেনেকুৱা লাগিছে।
ধাতু কেইবিধ বুলি চাব লাগিব আৰু।
এ, ' হ'ব দিয়া। এতিয়া আৰু ক'ত হিচাপ- নিকাচ কৰেবোৰ। কেতিয়াবা পাহৰি যাও এইবোৰ। কথাবোৰ পাত আচলতে আলোচনা কৰি থ, থকা নহয় যে,
মানে কিছুমান জানা কথা মানে দে, দৈনিক,
অ', দৈনিক ৰুটিনত আমাৰ নপৰে জানানে, এতিয়া লগৰবোৰ লগ পাও যদিও আমাৰ কেনে ধৰণৰ কথা পতা হয়। এতিয়া যাবা নে, এনেকে অহা যোৱা সাধাৰণ কি খালা কিনে সাধাৰণ কে পাতি পেলাই আজিকালি সময়ো নাই ইমান কথা পাতি থাকিবলে। দুই এটা কৰ'বাত কিবা, হ'লে মানে হে, পতা হয় আৰু ইমান এইবোৰ, বিষয়ে পঢ়া- শুনাৰ বিষয়ে আলোচনা কৰা নহয়েই। আৰু কাৰো সময়ো নাই তেনেকে লগ দিবলে। আলোচনা কৰিবলৈ এইবোৰ।
উম- উম, তাকেই আৰু।
অহ্ বাকী কি কৰিবা এতিয়া?
এ, মই অলপমান আজি বতৰটো আমাৰ ফালে বৰ ধুনীয়া মই বোলো অলপ আজি ওলাই পেলাই যাম নেকি খোজ কাঢ়িবলে। বতৰটো ভাল হলে যাব পাৰি কিন্তু, ৰ'দ দি থাকিলে মানে একদম ওলাই যাবলৈ বহুত অশান্তি লাগে গাটো।
অ ', হয় বাৰু তোমাৰ আকৌ তাতে গাও বেয়া। হৈ আছে নহয়।
আজি মই আকৌ মাথাটো ধুই দিম বুলি ভাবিছিলো, কিন্তু মানে মোৰ নোৱাৰি গলো গাটো ধুয়ে মানে মই গুচিহে আহিলো। অসহ্য লাগি গল নুধুলো মাথাটো। উম', মই বোলো মাথাটো কাইলৈহে ধুই দিম আৰু মান,
অ', জ্বৰো হয় আছিলে নহয় পতককে ধুই নিদিবা।
উম- উম তেতিয়া নহ'লে আকৌ বেছি, বেচিকে হৈ যাব বুলিও ভয় লাগে চৰ্দি লাগে এ ৰাতিপুৱা চৰ্দি লাগে
বৰ দিগদাৰ আৰু বেমাৰ হ'লে মানে
এইকেইটা দিন বহুত বেয়া জানা কাৰণ আমি এতিয়া গৰমৰ বাবে মানে ফেন খন নলগালেও নহয় আৰু লগালে একদম মানে চৰ্দি লাগে কাহ হয়
মূৰৰ বিষটো খুব হয় মই অলপ ঠাণ্ডা পানী খালে হয় বা বৰফ এইবোৰ বৰফ জাতীয় মানে ঠাণ্ডা বস্তু খালেই হযয়ে যায় মোৰ পতককে হয় কাৰণ মোক বৰ ভয় লাগে
মোৰ কাহটো বৰ বেয়াকে হয় মই বহুত বেয়া পাওঁ কাহ বস্তুটো মই অশান্তি পাওঁ মানে
সচাকে দে মানুহৰ আগত বৰ দিগদ দিগদাৰ লাগে কাহি থাকিবলৈ মন নাযায় আল আলহী ঘৰতটো আৰু অশান্তি লাগে
এয়া তুমি এতিয়া ৰখাবহে নোৱাৰো মই কাহহে আহি থাকিব কথাহে ক'ব নোৱাৰো
অ বুজিছো অ মানুহে বেয়া পাইছে নিচিনা লাগে ন কাহি থাকিবলৈ
ভাল নালাগে নিজৰে ভাল নালাগে আৰু
বেলেগে অশান্তি পাইছে নিচিনা লাগে
হয় দিয়া মই স কেনে কাহটো মই একদম বহুত বেছি বেয়া পাওঁ মানে
তে পাবা দিয়া ভাল হ'ব হ'ব লাহে লাহে দৰৱ খাইছা নহয়
তাকেই বৰষুণ পৰি আছে যে এতিয়া হাতৰ পাছত চাগে বৰষুনতো লাহে লাহে অকনমান কমিব আৰু সাতৰ কেইদিনটোতো পুৰা দিয়ে থাকিব
অ অম্বুবাচী মেলা বাইশ তাৰিখৰ পৰা আছেই নহয় চাগে ন
এতিয়া কিবা অফলাইন টিকেট মানে বুকিং কৰিবৰ কাৰণে কিবা এটা হেৰি ওলাই আছে নহয় কামাখ্যা মা দৰ্শনৰ বাবে উম
এতিয়া কি সেইটো টাইমত কি দৰ্শনো হয় নেকি বন্ধ থাকেতো
অ বন্ধ থাক তোক এনেই মই মানে আজি ভিডিঅ' এটা দেখিলো ঘপককৈ মানে আধৰুৱাকেহে দিলে যে অফলাইন দৰ্শন কৰিবৰ বাবে উপলব্ধ আছে এতিয়া ভক্তসকলে মানে পাৰিব আৰু কামাখ্য
তুমি মোক দিবাচোন হা ভিডিঅ'টো যদি এ হেৰি কৰা আছে ছেভ কৰা আছে মোলৈ পঠিয়াবাচোন চাম মানে এতিয়া পৰে বা মোৰ বা কি হয় মিলে বা নিমিলে মই চাবলে মনতটো আছে আজিলৈকে মানে মই যোৱা নাই
উম উম।
তেনেকে সৌভাগ্য হোৱা নাই যাবলগীয়া।
হয় দিয়া মোৰ হিচাপততো এতিয়া বন্ধ হৈ থাকে ন, কামা খামাক
অ এনে তান্ত্ৰিকবোৰ আহে এনে মন্ত্ৰ চন্ত্ৰ জপ কৰে তাহাঁতি। কিন্তু দৰ্শন,
আৰম্ভ কৰিলেই। অঘৰী বাবাবোৰ। উম অঘৰি বাবাবোৰ, তেওঁলোকে মই এটাই ভাবো, কৰ পৰা গম পাই তেওঁলোকে মানে মই সেই
অ সেইটো হয় পিছে। কেনেকে গম পাই বাৰু,
আৰু চোৱাচোন তেওঁলোকেতো কিমান দূৰৰ পৰা আহে, সাত সাগৰ তেৰ নদী পাৰ হৈ।
সেতি আচলতে গম পাইয়ে হেৰি এনেকুৱা সময় খিনিতে যে কোনটো মাহত হয় গম পাই। তাৰ মানে তাহাঁতি আহি থাকে। কিয়?
তেওঁলোকে মানে কুম্ভ মেলা, অম্বুবাচী মেলা, এতিয়া তেওঁলোকতটো মানে পৃথিৱীৰ বিভিন্ন কোণত জেগাই জেগাই থাকে ন। না তেওঁলোকে এৰপ্লেইনত, আহে না তেওঁতে ট্ৰেইনত আহে, আহে কিহত? তেনেকে গম পাই যে ইমান টাইমত, মানে ইমান খিনি সময়ত ওলালেহে আমি ইমান কেইটা দিনত পামগৈ।
এ আচলতে মহিমা আৰু এইবোৰ, কি ক'ম এতিয়া
ঐশ্বৰিক শক্তি।
অ শক্তিয়ে আছে, শক্তি নথকাকে আৰু এতিয়া আমি জানো ত্যাগ দিও বুলি ক'লে, সকলো বস্তু পতকে ত্যাগ দি পেলাই চব
নোৱাৰিম নহয়। কোনো কাৰণত নোৱাৰো আমি। আমি আজিলৈ মাছ মাংস এৰিব নোৱাৰো, ভাল পোৱা জনকে এৰিব নোৱাৰো তেতিয়াততো আমি চব এৰিব লাগিব।
অ', দন-কাজিয়া লাগি থাকোতে সময় পাৰ হৈছে, ঘৰতে ইমান কাজি জিয়া হয়।
আমি ফেনখন গৰমত মানে কাৰেন্টটো গুচি গ'লে আমি ফেনখন নহ'লে আমি গালি দিওঁ, হয় নহয় গৰমত, তেওঁলোকে বুলো ৰ'দ, বতাহ, বৰষুণ কেনেকে সহ্য কৰে, আমিতো অকমান ৰ'দত মানে চাঞ্চ কি নোহোৱা
অ ওলাবলে সৰু-সৰু সাধাৰণ-সাধাৰণ কথাতে কাজিয়া হয়, খোৱা-বোৱা ক্ষেত্ৰত, অহা-যোৱা, ওলোৱা ক্ষেত্ৰত কিমান কাজিয়া হয় ঘৰত
তেতিয়া আমি উ মবাইল নোহোৱাকৈ ভস্ম মানে গাই, মুখে লগাই তেতিয়াতো আমাক কোনেও বেবী ক্ৰীম নিদিয়েগৈ, মইচুৰাইজাৰ নিদিয়েগৈ দিয়াচোন, বোলে এয়া লগাবলে লাগিব, আমি
তাহাঁতৰ শক্তি আছে, সেইকাৰণে তাহাঁতি পাৰে।
সেইকাৰণে তেওঁলোকৰ ঐশ্বৰিক শক্তি আছে কাৰণে মানে তেওঁলোকক
অ, আজি কিবা এটা ভিডিঅ' দেখিছিলো মই হা, সেই ভিডিঅ'টোত মানে দেখাইছে বিষ্ণুক মানে এজন এনেকে ঋষিয়ে, ঋষি ঠিক নহয় এনেকা মান নে ত্ৰান্তিকে, অ', ব্ৰাহ্মণ, ব্ৰাহ্মণো নহ এ ত্ৰান্তিক বুলিয়ে ক'ব লাগিব। তেওঁ মানে ভৰিয়ে দি বিচ ন, বুকুত মানে এনেকে ভৰি ৰাখিছিলে। তেতিয়া হেনো বোলে লখ লক্ষ্মী মাই বোলে এ লক্ষ্ম, মানে ভিডিঅ'টোত দেখাইছে আৰু লখ লক্ষ্মী মাই তেতিয়া সাও দিছিলে, মই আজিৰ পৰা মানে কেতিয়াও, অ', ধনী নহ অ', দুখীয়ালক নিদো মই বুলি, অ',।
উম, এয়া হেৰি বান ৰজাই গোৰ মাৰি দিছিলে আকৌ অহংকাৰী আছিলে যে, বলি ৰজা নে বান ৰজা কোন আছি ছিলে অহংকাৰী মানে। বিষ্ণুক মানে ভাল নাপায় মানে অক, অহং নিজৰ অহংকাৰৰ ফলত ভগৱান বিষ্ণুকো গোৰ মাৰি দিছে। তেতিয়া মানে সহ্য নহ'ল ন, নিজৰ ঘৈনীয়েক জ জনিয়ে সৈত
সেয়াই, তেতিয়া লক্ষ্মী মাই বোলে অভিশাপ দিছিলে। সেই অভিশাপৰ কাৰণে, হয় কিন্তু ন কথাটো, তুমি মন কৰিবাচোন কোন নো থা ধন লীক মই কিন্তু এ পইচা খৰ পূজাৰীৰ কিছুমানো আছে যে সেই তাহাঁতৰ কথা কোৱা নাই বাৰু হয় তাহাঁতিও ইমান টকা হেৰী কৰে যদিও একো কৰিব কৰিব নোৱাৰে
উম উম ইমান পইচা পায় ইমান পইচা পায় কিন্তু ব্ৰাহ্মণ বোৰ সদায় সোজনীয়া টাইপে মানে
অ হয় আহ
সেইটোৱে মানে সেইকাৰণে কয় যে মই লক্ষ্মী মাই মানে কেতিয়াও ব্ৰাহ্মণৰ ঘৰত নাযাও মানে মই টকা পইচা ধন সুখ কেতিয়াও মানে নিদিয়ে লক্ষ্মী মায়ে সেইটো কৈছে আৰু
হয় ব্ৰাহ্মণ নহয় চাগে ত্ৰান্তিক হ'ব নেকি
ব্ৰাহ্মণ সকলকে নিদিয়ে উম উম সেইটোয়ে মানে, মহিমা বহুত ভগৱানৰ মহিমা বহুত।
মই বিশ্বাস কৰো কিন্তু, বহুতে বিশ্বাস নকৰে, আকৌ অন্ধবিশ্বাসৰ মাজত জীয়াই আছে। তো' বিজ্ঞানেও তো', কোনো প্ৰমণ দিব পৰা নাই, কিবা এটাটো শক্তি আছে সেইকাৰণে চাগে, আজিাল ইমান মানে এনেকে চলি আহিছে, নহলে জানো, ইমান বোৰ থাকিলে হয়, বেদ উপনিষদ যিয়ে নহওক, গীতা ভাগৱত ৰ পৰা আদি কৰি। ইমান বোৰ কথা তাতে লিখি খাই আছে।
অ' দিয়া, ভগৱানৰ মহিমা বহুত অপৰম্পাৰ মানে, এইবোৰ মানে শুনি থাকিলেও মন নভৰে, একদম কোনো কাৰণত নভৰে, আৰু মানে তো, আ', উম। ভাল লাগে, বহুত ভাল লাগে।
আৰু এ দিজোৱা মন্ত্ৰ মন্ত্ৰবোৰোতো পুৰা কামত দিয়ে, মোৰ সেইটো কাৰণে হয়।
উম উম, অঁ হয় আকৌ, সেইটো তন্ত্ৰ মন্ত্ৰবোৰ সঁচাকৈয়ে কামত দিয়ে, এনেকুৱা নহয় যে বোলে, আৰু সাধাৰণ মানে যি টি মানুহে কৰিলেতো সেইবোৰ নহব ন যোনবোৰৰ মানে কোনো মায়া মো একো নাই, তেওঁলোকে মানে কৰিলে তোওলোক গৰ মানে সফল আৰু, উম। সফল হয় আৰু, এ আজিকালিতোতো আৰু জেগাই জেগাই মানে এইবিলাক বেচ জ্ঞানী মানুহবোৰ
অ' কিন্তু সকলো যে সত্য তেওঁলোক মই কিন্তু সেইটো বিশ্বাস নকৰো কিমান বহুতো, এনেও আজিকালি এক্টিং পইচ কাৰণেও বহুতে‌' পথ মানে পথত যায়, অঁ হয়, কিছুমান আছে এনেকুৱা।
অঁ বেছিও এইবোৰো আজিকালি বেছি হৈছে। বাৰু ঠিকে আছে নহ'লে ন, ৰাখো আৰু, উম ঠিক আছে দিয়া।